শুনিছ নে
শুনিছো-শুনিছো।
অ, কি কৰি আছিলা?
মই, ভাত কেইটামান খাইছো।
অ-অ-অ
উম
ময়ো আছো ৰ'বা এই অলপ আহিলো অকমান মানে খোজ কঢ়িব গৈছিলো ৰাতিপুৱা গৈ আহি তাৰপিছত তোমালৈকে মনত পৰিল। আজি মানে তোমাৰ লগত এটা বিষয়ৰ ওপৰত অকমান আলোচনা কৰিবলগীয়া আছিল।
অ, হয় নেকি?
উম-উম।
অ
মানে
অ
বিষয়টো বাৰু নতুন বিষয় একেবাৰে মানে বৰ্তমান খুব চৰ্চিত বিষয়টো হৈছে মানে আহ ইভি, ইভি গাড়ী ইভি যি যিটো মানে আজিকালি ইভি গাড়ী ওলাইছে তুমিতো গম পোৱাই। আহ, আজিকালিতো সকলোতে ইলেক্ট্ৰিক গাড়ীৰ কথা শুনিব পাই আহিছো। এ, ইভি বুলিলে আচলতে তোমাক কি বুজাই তোমাৰ ভাষা দি কি বুলি ক'বা, তুমি কোৱাচোন?
অ, ইভি বুলি ক'লে ইভি হৈছে মানে আমি ইভি বুলি ক'লে ইলেক ভেহিকেল বুলি-বুলি বুজি পাওঁ। হয়নে অ অৰ্থাৎ আহ এনে এটা বাহন যি পেট্ৰল বা ডিজেলৰ সলনি এ বিদ্যুতৰ সহায়ত চলে।
হয় হয় হয় মানে সাধাৰণ গাড়ীত ধৰা ইঞ্জিন থাকে নহয় জানো তাৰপিছত সি গাড়ী বিলাকত বেটেৰী আৰু ইলেক্ট্ৰিক মটৰ থাকে বেটেৰীত ধৰা আহ শক্তিটো মানে সঞ্চিত হয় আৰু সেই শক্তিৰে মটৰ ঘূৰি ঘূৰি যায় আৰু না আচ্ছা এটা কথা কোৱাচোন। এই বেটেৰী বাৰু কিমান সময় মান টিকে কিমান সময় লাগে।
অ চোৱা বেটাৰী বুলি ক'লে অ চ চবকেইখন গাড়ীৰেই মানে একেই আহ সম সময়লৈকে টিকে এইটো নহয়। এইটো তোমাৰ মডেল অনুসৰি উম কি কয় ভিন্ন হয়। হয় নে কিছুমান ইভিৰ কিছুমান ইভি এবাৰ চাৰ্জ কৰাৰ পিছত দুশ পঞ্চাশ কিলোমিটাৰ দুশ দুশ পঞ্চাশ কিলোমিটাৰলৈকেও দৌৰে। আৰু কিছুমান এনেকুৱাও ইভি আছে যোন মানে ছয়শ কিলোমিটাৰলৈকেও চলিব পাৰে।
অ অ বাহ ইমান মানে কিন্তু চাৰ্জ দিবলৈ কিন্তু বহুত সময় লাগিব চাগে অকমান
হয় কিছুমান হয় হয় ঠিক কথা কৈছা তুমি। সাধাৰণতে চাৰ্জ চাৰ্জ কৰা সময়টো হৈছে ছয়ৰ পৰা আঠ ঘণ্টা। কিন্তু আজিকালি এই কিবা ফাষ্ট চাৰ্জিং ফাষ্ট চাৰ্জিঙৰ ব্যৱস্থা হৈছে।
হুম হুম
ত' তাৰ ফলত ত্ৰিশ মিনিটৰ পৰা এক ঘন্টাৰ ভিতৰত আশী শতাংশলৈকে আমি চাৰ্জ কৰিব পাৰি।
বাহ বহুত ধুনীয়া কথা দেখোন কিন্তু মানে কি হয় পেট্ৰল গাড়ীত লৰাত আহ খৰচ যদি আমি চাব যাওঁ আহ চল চলোৱাত মানে খৰচটো বহুত কমি যায়। ধৰা পেট্ৰল গাড়ীত এশ এ এশ কিলোমিটাৰ যাবলৈ ধৰা ছয়শ সাতশ টকাৰ পেট্ৰল খৰচ হ'ব পাৰে কিন্তু ইভিত সেনেকুৱা নহয় মই শুনা মতে এশৰ পৰা ডেৰশ টকাৰ বিদ্যুতৰ মানে বিদ্যুত হ'লেই হৈ যায় বুলি শুনিছোঁ হয় নে কথাটো?
হয় হয় তুমি ঠিক কথা কৈছা।
হম হম তেতিয়া হ'লে তেনে তেনেহলে মানুহে অধিক ইভি গাড়ী নলয় কিয় কি ভাবা তুমি?
আহ চোৱা মূল কাৰণ হৈছে ইয়াৰ আৰম্ভ মানে আৰম্ভণিৰ দাম
উম উম
ঠিক আছে ইভি কিনিবলৈ প্ৰথমে এ কিছু বেছি টকা লাগে। যদিও পিছত ইন্ধন আৰু ৰক্ষণাবেক্ষণত ই মানে সহায় কৰে।
উম হুম উম কি ৰক্ষণাবেক্ষণ মানে কম কিয় মানে ইয়াত কোৱাচোন।
ৰক্ষনাবেক্ষন কম মানে আমি চোৱা। পেট্ৰল দিয়া গাড়ী যদি আমি লঁও তেতিয়া মবিল মানে বদলোৱা। আ তোমাৰ, ইঞ্জিনত কিবা প্ৰব্লেম হয়, গিয়াৰ বক্সত কিবা প্ৰব্লেম হয়, এইবিলাকত বেছিকে স্পৰ্টছৰ হয়, হয়নে?
ঠিকেই-ঠিকেই।
হয়, ই ভি গাড়ত এইবিলাক বস্তু নাথাকে, আহ ই ভি ত হয়। ত' এইটো কাৰণে তোমাৰ নষ্ট হোৱা মানে আশংকা টো, অলপ কম থাকে। আৰু বেটেৰীও তোমাৰ আজিকালি এইটো, অ কি কয়, আহ বেটেৰীটো অলপ বেলেগ। টাইপৰ বেটেৰী এইটো। লিথিয়াম বে টেৰী বুলি কয় হয়। লিথিয়াম বেটাৰী মানে, ফটককে বেয়া নহয়। সেইটো আঠ দশ বছৰ লৈকে, কোনো প্ৰব্লেম নোহোৱাকে চলি থাকে।
উম উম, কিন্তু বন্ধু মই এইখিনিতে এটা কথা কব বিচাৰো মানে, এতিয়া যিটো ই ভি মানে গাড়ীসমূহ ওলাইছে। ইয়াৰ ফলত কিন্তু মানে প্ৰদূষণত আমাৰ মানে যিটো পৰিৱেশৰ যিটো বাতাবৰণ, বাতাবৰণটো মানে বাতাবৰণ বহুত মানে ভাল হৈছে। কাৰণটো চোৱা তুমি আগতে, পেট্ৰল ডিজেলত চলা যিবোৰ মানে, গাড়ী মটৰ আছিল, সেইবিলা কত মানে বহুত মানে কাৰ্বন ডাই অক্সাইড গেছ মানে আহে। যিটো মানে আমাৰ বাবে বহুত মানে ক্ষতিকাৰক হয়। কাৰ্বন মনক্সাইড গেছটো। আহ
হয়, তুমি ঠিক কথা কৈছা। কিয়নো, ই ভি হৈছে পৰিৱেশৰ বাবে বহুত উপকাৰী। ইয়াৰ পৰা কোনো আহ কি প্ৰদূষণৰ সৃষ্টি নহয়। বায়ু প্ৰদূষণ নহয়, হয়নে?
হয়-হয় ঠিকেই।
উম, বাৰু তুমি, হয়। বাৰু তুমি অসমত ই ভিৰ ভৱিষ্যত কেনেকুৱা বুলি ভাবা?
অসমত যদি ক'ব যাওঁ ই ভিৰ ভৱিষ্যতৰ মানে, আহ, কিছু সমস্যা আছে, এই ধৰা মানে কি হয়, উম, বিশেষকৈ আহ, গুৱাহাটীত মানে আমাৰ এই বানপানীৰ যিহেতু সমস্যা প্ৰায় দেখা দিয়ে। আৰু যিহেতু মানে চাৰ্জিং, চাৰ্জিং ষ্টেচনো বৰ্তমান যেনেকৈ গড়লৈ উঠা নাই। গতিকে মানে, বিভিন্ন ধৰণৰ সমস্যা হ'ব বুলি মই ভাবো মানে। যিহেতু তুমি জানাই যে, আমাৰ ইয়াতে প্ৰায় মানে অকমান বৰষুণ দিলেই মানে, আহ, পথত ওপৰত বানপানীৰ সৃষ্টি হব। গতিকে ই ভি, গাড়ী বোৰতো বেটেৰীৰ, গাড়ী যিহেতু বানপানী যদি এনেকে পানী সোমাই। ত' এইটো মানে ক্ষতি হব বুলি মই ভাবিছো। তুমি কি ভাবা এই ক্ষেত্ৰত?
অ', হয়, ঠিকেই হয়। কিন্তু আজিকালি কোম্পানী বিলাকে তোমাৰ এই ই ভিৰ, ই ভিৰ প্ৰতি অলপমান চিন্তা চৰ্চা কৰিছে, হয় নে? তাক কোম্পান তাৰে ৱাটাৰপ্ৰুফ আৰু ছেফটি টেষ্টিং কৰি কিনে মানে, অ ওম কি বনাইছে যাতে সাধাৰণ বৰষুণত কোনো সমস্যাৰ সৃষ্টি নহওক বুলি।
অ, হয় হয়। আচ্ছা, তুমি কোৱাচোন, এই বৰষুণৰ দিনত বাৰু ই ভি ব্যৱহাৰ আহ, কৰাটো মানে নিৰাপদ বুলি ভাবানে তুমি?
হয়-হয় নিশ্চয়, কিন আ কিয়নো ব মই ম উম উম উম মই তেতিয়াই কৈছো তোমাক এই ই বিসমূহ বিশেষভাৱে তোমাৰ বডি কেইখন যোনখন থাকে বডি তাত তলত ৱাটাৰপ্ৰুফ এ আ পেপাৰবিলাক কিবা কিবি লগোৱা থাকে তাৰ ফলত পানী ভিতৰলৈ সোমোৱাটো মানে ইমান উ সহজ বুলি নাভাবো মই, হয়নে এইবিলাক বস্তু কোম্পানীৰ আগত তে ব ব মানে টেষ্ট কৰি কিনে পঠায়।
উম উম। আৰু এই কি কয় মানে সাধাৰণতে ধৰা এটা বেটেৰী টিভিৰ বেটেৰীবিলাক আঠ, দহ বছৰ বা তাতকৈ বেছি সময় মানে বেটেৰীটো টিকে বুলি শুনিছো। তাৰ পিছত বেটেৰী সলনিও কৰিব পাৰি নহয় জানো?
পাৰি পাৰি হয়।
হোম এই বেট বেট বেটেৰীৰ দামটো বহুত বেছি হয় নেকি?
আ বেটৰীখনৰ দামটো আ কিছু বেছি হয়
কিয়নো আ' আ এতিয়া কিন্তু নতুন প্ৰযুক্তি উন্নত হোৱাৰ লগে লগে দাম কিছু কো কে কিছু পৰিমাণে মানে কমি কমি আহিছে।
হয় হয় হয়। ঠিকেই ঠিকেই মানে ইভিৰ মানে যথেষ্ট ভাল ইলেক্ট্ৰিক মটৰে মানে তৎক্ষণাত যিটো তৰ্ক দিয়ে সেইবাবে মানে পিক আপটো বহুত হয় বা ব
হয়। শুনি আছ নে?
নি আছা? শুনি আছ নে? হয় হয় হয়। মই কৈ আছিলো যে মানে ইভি গাড়ীবিলাকৰ মানে পিক আপটো বহুত ভাল, বহুত আ ই জোৰত যায় মানে। মই এবাৰ চলাই চাইছিলো, তুমি এনে চ চলাই চাইছানে ই বি?
অ' মই চলাই চাইছো তাতে তোমাৰ অ অ' কি মুড কেইটা থাকে? এটা নৰ্মেল মুড ইকনমি মুড এটা মানে স্পৰ্ট মুড দুটা মূড থাকে আ তাতে আমি য ই আ চল্লিশ কিলোমিটাৰৰ অ বেগত যদি যাব বিচাৰো তেতিয়াহ'লে ইকনমি মৰ্ড টো অন কৰিব লাগিব তাতে আমি ভালকে আৰামত যাব পাৰি আৰু যদি অকনমান কিন্তু ত গতিত চলাবলৈ মন থাকে তেতিয়াহ'লে তাতে অপচন থাকে স্পৰ্টচ মৰ্ড
তাক অন কৰি কিনে চলালে আমি আ কমেও অ ষাঠি পৰা সত্তৰ কিলোমিটাৰৰ বেগত আমি চলাব পাৰি মানে নৰ্মল এ কি ই বিখন কৈছোঁ আমি এ তিনচকীয়াটো।
অ' অ', অ' অ' ঠিকেই ঠিকেই, উম উম। মানে মই কি ভাবো জানা এতিয়া মানে আমাৰ ভৱিষ্যতে মানে ই বি গাড়ীয়ে হয়তো বেছি কাৰণ কিয় এতিয়া চৰকাৰেও আ' মানে বি বিশেষ মানে গুৰুত্ব দি আছে ই বি গাড়ীসমূহৰ ওপৰত। মানে তেওঁলোকে কোৱা মতে, এতিয়া পেট্ৰ'ল-ডিজেলৰ চালিত গাড়ীবোৰ বোলে দুহেজাৰ আঠাইশ চনৰ পৰা, মানে একবাৰে, বন্ধই কৰি দিব বুলি মানে মই শুনিছোঁ।
হয় নেকি।
উম, গতিকে এইটো আমাৰ এতিয়া, ই ভিৰে ভৱিষ্যত আৰু, নে কি কোৱা।
হয়, এইটো আমাৰ ই ভিৰে ভৱিষ্যত বুলি ক'ব লাগিব। কিয়নো আ, ই ভিৰ আমাৰ, ই ভি থাক ই ভি থাকিলে আমাৰ মানে, তাতেই সুবিধা আছে, বহুত বহুত বেছি।
উম, হয়, হয়, পৰিৱেশৰ, পৰিৱেশৰ মানে, পৰিৱেশৰ বা বাতাবৰণৰো মানে কোনো প্ৰভাৱ নপৰে, জীৱ তাৰ তাৰফলত মানে, আমাৰ জীৱকুলৰো কোনো অসুবিধা নহয়। সেইবাবে মানে ই ভি গাড়ীসমূহে মানে যথেষ্ট ভাল আৰু সহায়, পৰিৱেশৰ কাৰণে।
পৰিৱেশৰ কাৰণেও ভাল, আৰু আমাৰ প মানে চাৰ্চ কৰোঁতেও, পইচা ইমান বেছি কি খৰচ নাই।
উম, উম, উম, আমাৰ আমাৰ, আমাৰ হয়, টকা-পইচাও মানে এতিয়া ধৰা, মই নিজে পেট্ৰ'ল চালিত মই বাইক চলাই আছো। বহুত কিমান মানে, মাহে প্ৰায় ধৰা, চাৰি, পাঁচ হাজাৰ টকা মানে পেট্ৰল'ৰ নামতে যায়। সেইখিনি পইচাটো মোৰ বাচি যাব, ই ভি গাড়ী হৈ গ'লে মোৰ।
হয়, হয়, বাচি যাব, নিশ্চয় বাচি যাব।
উম, তাকেই। তেতিয়ালে বন্ধু আজি আমি, সামৰো আৰু নেকি।
হয়, আজি আমি ইমানতে সামৰো, আৰু আ আশা কৰো, আগন্তুক দিনত তেনেকে ভাল, ভাল বিষয়বোৰত ভালদৰে আলোচনা কৰিম বুলি।
ঠিক আছে, হয়।
উম, উম, ঠিক আছে।
ধন্যবাদ, অ'।